অ ক
কি খবৰ?
ভালে তোৰ ক।
অ মোৰো ঠিকে আছে অ আৰু বাকী কি কৰি আছা?
বাকী আৰু আছো এই পিন্ধি আমাৰ পিন্ধি বৰষুণ দি আছে বাৰু।
আচ্ছা বৰষুণ দি আছে নেকি?
অ বৰষুণ দি আছে। তাকে মানে কি কয় ভাবিছিলো আজি ট্ৰিপত যাম বুলি কিনে বৰষুণ। তুকে দিলেগৈ।
অ ট্ৰিপত গৈ আছা ভেকেচন নেকি।
অ মানে পৰীক্ষা খতম হৈছে নহ, এতিয়া ভেকেশ্যন আৰু তাকে ভাবিছিলোঁ আমি লগকেইটা মিলি কেনে ক'বাত কি কয় ৱাটাৰফলৰ পেনে যাম ভাবিছিলোঁ কিন্তু বতৰটো দেখোন একেবাৰে একদম কলা কলাকৈ লৈ আনিলে এতিয়া চাগে কেনচেল কৰিবই লাগিব।
অ' আচ্ছা ৱাটাৰফলত যাব কাৰণে প্লেন আছিলে বাইদা ৱে এই ভালেই আছিলে এইটো প্লেনিংটো গৰমো বহুত দিছে নহঁ গৰমত মানে ৱাটাৰফলত গলে ভাল। ফ্ৰেছ ফ্ৰেছ ফিল হয় ন আৰু লগৰ কেইটাৰ লগত টাইমো স্পেণ্ড হৈ যায় ভেকিচনত
অ তাকে সিটো বুলিতো ভাবিছিলোঁ গৰম দিন পৰিছে একজামো খতম হৈছে ভাবিছিলোঁ কি যাম বুলি কে একো নাই নেক্সট টাইম আক নেক্সট টাইম মানে কি কালি যদি আকৌ বতৰটো ভালে থাকে কালিয়ে যাম।
আচ্ছা ঠিকে আছে মইও ভেকেশনত মানে ভাবিছোঁ কৰ'বাত যাম বুলি গাঁৱত যাম বুলি ইমান গৰম দি আছে নহ।
অ ক'ত যাবি বুলি কলি তই?
মই গাঁৱত যাম গাঁৱত অলপমান ফুৰি আহোঁ মানে আহ বছৰটোত কলেজতে যোৱা হয়।
অ সেইটোয়ে ভালে।
ইয়াতেও বহুত গৰম নহয় গাঁৱত পথাৰে পথাৰেতে বেছি গৰম।
অহ আৰু এনেকেই মানে কি কয়। বন্ধ পালে আৰু টাইম পাই যায় নহয় যাব। কাৰণে বেলেগ বেলেগ জেগাত ঘূৰিব ভাল লাগে যাই কিনে নহ।
অ ঠিক কৈছা ইয়াতে বহুত জাগা আছে। ফুৰিবলৈ চব জেগাত যাব পাৰি মানে পথাৰ আছে নহ আৰু বহুত গছ গছনিও আছে। চ' ইয়াতে বহুত মা এনেও লগ আছে নহ, চবৰে ভেকেশন চবে আহিছে, চ একেলগে আমি লগ পাওঁ আৰু আমি ফুৰিবলৈ যাওঁ-
উম ভেকেচন বুলি ক'লে কিন্তু বেলেগ বেলেগ জাগাত ঘুৰিব মন যায় নহ যেনেক অলপ দূৰ দূৰ জাগাত সেনেকে এ মানালী হৈ যাওঁক দাৰ্জিলিং হৈ যাওঁক নহ
এতিয়াও যাব পাৰি আমি, আ প্লেন কৰি দাৰ্জিলিং ছিকিম অৰুণাচল মিজোৰাম এইবোৰ জেগা যাবলৈ বহুত ভাল।
মই ঘূৰিলোঁ বহুত হোপা জাগাত এনেকে ভেকেশ্যনত মই বাছ অৰুণাচলে ঘূৰিব মানে যোৱা নাই। গৈ মোৰ তাত মানে বৰফটো চাব বহুত মন যায়। পিন্ধি মানে শুনিছো টাৱাং বোলে বহুত ধুনীয়া মই যোৱাই নাই।
অ ঠিক কৈছা তাৱাংতো বহুত ধুনীয়া। তাতে যাব গলেতো যাব পালেতো বহুতেই ভাল। বহুত তাতে বৰফো আছে আৰু বহুত ভাল মানুহবোৰো বহুত ভাল ফ্ৰেণ্ডলি হয়।
হেল্ল'।
অ শুনিছানে?
অহ অহ শুনিছোঁ।
অ মই সেইটোয়ে কৈছিলোঁ অৰুণাচলৰ টাৱাং যে বহুত ধুনীয়া জাগা। তাতে মানুহবোৰো ভাল হয়। ফেণ্ডলি হয় আৰু ঘুৰিবলৈও বহুত ভাল বহুত ধুনীয়া জাগা।
অ সেইটো। এটোৱে মই মানে চাই আছিলোঁ ইণ্টাৰনেটত মানে ভাল ভাল হয়। জাগাটো মোৰ যাব মই মানে কি কয় সেনেকে আৰু কি কয় পইচা জমা কৰি। কিনে যাম আৰু ভাবি আছোঁ। ইমান নালাগে ন কিমান মান যাব পাঁচ হাজাৰ নাইবা সাঁত দহ হেজাৰমানৰ ওপৰত সোনটো নহয়।
যাব ইমানটো বাজেটত যদি আমি প্লেনিং কৰোঁ। ইমানৰ ভিতৰত হয়ে যাব আৰু কেইদিনৰ কাৰণেনো যাম পাঁচ দিন বা ওৱান উইকহে।
কে
বাজেটত প্লেনিং কৰিলে ন, ফাইভ থাউজেণ্ড চেভেন থাউজেণ্ড এইবোৰত হয় এ যায়। আৰু বেছি দূৰ,, যাব পাৰি।
কি বিলাক চব্জি। মানে বস্তু ক কিনা কিনি সেইটো আৰু এক্সট্ৰাকে আৰু
অ সেইবোৰ নিজৰ ইচ্ছা কিনিব পাৰিলে ভাল। সেইবোৰ আৰু এনে আহ ফ্ৰেণ্ডক গিফ্ট দিবৰ কাৰণে থাকে তাতে গৈ পিনে ফুৰিলে হ'ল আৰু সেইটোৱে বেষ্ট হয় মেমৰিজে আমাৰ পিছলে থাকে ন। উ
অ তাকে এনে তই এতিয়া কি কৰি আছিলি।
মই এনেই আছিলোঁ আৰু। আমাৰ ফুৰি আহ এতিয়া এনে আছোঁ। বহুত ৰ'দ দিছে ন অলপমান ইভনিং হলে ফুৰিবলৈ যাম, ওলাই পিনে।
অ তঁহতৰ সেই পিনে ৰ'দ দিছে নেকি আমাৰ পিনেহে বৰষুণ দিছে।
অ আচ্ছা ইয়াতে বহুত ৰ'দ। ইয়াতে বহুত
হেল্ল'
অ শুনিছা ইয়াতে বহুত ৰদ মানে আহ অকমান সন্ধিয়া হলেহে ঠাণ্ডা আৰু ৰাতিপুৱা পাঁচটা, পাঁচটা মানত ঠাণ্ডা থাকে।
অঁ কি কলি?
ইয়াতে বহুত গৰম বেছি বৰষুণ নিদিয়ে ইভিনিং হলেহে ঠাণ্ডা হয়।
অ হয় নেকি?
অ তহঁত তহতৰ সেইপিনে বৰষুণ দি থাকে নেকি?
দি থাকে অ, আমাৰ এইখিনি অলপমান জেগাতো ঠাণ্ডা যে দিয়ে থাকে মানে এইকেইদিন দিয়া নাছিলে আজি কিবাক কি হ'ল এনেকুৱাই হয় প্লেনিং কৰিলোঁ। কবাত ভেকেচনৰ কাৰণে দিয়ে দিয়ে সেইকাৰণে ছাডেন ট্ৰেণ্ছ বিলাক বহুত। ভাল পতককে মানে, মানে আগৰ পৰা প্লেন কৰি থৈ। থাকিলে মানে গোটেই আৰু ডেষ্ট্ৰয় হৈ যায় বস্তুবিলাক গোতেই প্লেন নষ্ট হৈ যায়।
লাষ্টত যায় কেনচেল হৈ যায়।
অ মই সেইটোৱে বেয়া পাওঁ মানে মই ইমান ভালকে প্লেনিং প্লেনিং কৰিছিলোঁ, আমি ভাবিছিলো কি আমি ৱাটাৰ ফলটোত যাম কাপোৰ চাপোৰ চব ৰেডি আছিলে তাৰ পাছত ভাবিছিলো যাওঁতে আমি চেপছ ত কিবা কিবি লৈ যাম বস্তু হোপা। কিন্তু হ'ল আৰু। হেল্ল' হেল্ল' হেল্ল'। হেল্ল'। শুনা পাইছোনে? হেল্ল'।